কি কৰিছা?
অ! এই আছোঁ। তুমি?
মইও এনেই শুই আছোঁ।
অঁ! শুই আছা। অঁ! বাকী খোৱা-বোৱা কৰিলা?
অঁ! এইয়া চাহ খালো সন্ধিয়া।
অঁ-অঁ! মই এই চাহ খা চাহ খালো এই ওলাই গৈছিলোঁ অকণমান আগতে।
আচ্ছা!
তাতে বাহিৰতে খালোঁ আৰু চাহ। অঁ! বাহিৰতে আজিকালি যি ধূলি-বালি ন বাহিৰত?
অহ একেবাৰে আজি বা মাথা বিষাই গৈছে ঘূৰি আহি পাওঁতে।
অঁ! এই কলেজৰ পৰা আহোঁতে একদম তাতেই কতে অ হেৰি ফ্লাই অভাৰটো বনাই আছে যে। অঁ! ৰাস্তা হোৱাই নাই ন গোটেই ধূলি, বালি উম তাকে, উম একদম বেমাৰ হৈ গৈছে মানে মানুহবোৰৰ।
অঁ! এইটো মোৰ আহি পেলাই মাথা বিষত থাকিব নোৱাৰা হৈ যাওঁ।
অঁ! এই মাক্স পিন্ধি যাবা ধূলিত। মই মাক্স এখন মাৰি যাওঁ।
মই হেলমেটটো লগাই যাওঁ তথাপিতো
তথাপিতো অঁ সেইটোৱেই ধূলি-বালি আজিকালি যি আৰু। গছ গছনিও নোহোৱা হৈছে সেইখিনিততো নায়েই গছ চছ একো।
গছ চছ ৰাস্তা বনাবৰ কাৰণে গছ গছনি চব কাটি পেলাইছে আও।
অঁ। একদম মানে উ গাড়ীয়ে চাবানে কিয়ে ৰাস্তাই বেয়া তাতে।
অ আৰু গাড়ীটো পাও বহুত
অঁ ইমান আ তাতে ফেক্টৰী এটাও আছে যে। তাৰপাও অঁ অঁ।
কোৱা
অ তাৰ ধোৱাই চোৱাই মানে একদম সেইখিনি জেগা মানে পালে কিবা লাগি যায় গা চা বেয়া লাগি আহে।
একদম এৰিয়াতো মানুহখিনি কেনেকে আছে বুজি নেপাওঁ আও।
অঁ সেইখিনি জাগাৰ একদম।
মানে বেছ অ বেছিয়ে প্ৰদূষিত হৈ গৈছে আও সেইখিনি।
অ সচ বহুত প্ৰদূষিততো মানে মানুহ বিলাকে অকমান বেলেগ নহলেও আৰু অ ইতিমধ্যে গছ গছনি বিলাক ৰুব লাগে আৰু।
অ সেইটোৱে, গছ ৰুব অ নিজৰ ঘৰৰ মানে ঘৰৰ সন্মুখতে পানী চানী দিব পাৰে অলপ।
এই দোকান দোকানৰ দোকান পোহৰ বা হোটেলৰ মানুহ বিলাকে অকন সিহঁতৰ আগফালেতো ৰুব পাৰে গছ গছনি বিলাক অহ। অঁ ইমান আৰু তাতে ইমান ৰ'দ ন?
উম
ৰ'দত মানে একদম তাতে ধুলিয়ে বালিয়ে
ৰখিবলৈও জেগা অকন নাই সেই ছাঁ
অঁ অঁ ছাঁ অকণ নাই মানে। ইমান বেয়া হৈছে মানে গছ গছনি ৰুব লাগে ন, তে তেতিয়াহে অকন ছাঁটো পায় অকমান অঁ। এটলি অকন ছাঁটো থাকে বতাহ চতাহ অকমান থাকিব তেতিয়া। নাই অঁ। এ নাই দোকানো ইমান একেবাৰে একদম জাগাই নাই দোকান।
অ মানুহ দোকান বনাইছে ঘৰ বনাইছে কিন্তু মানে নিজৰ দৰকাৰী বস্তু কেইটা কৰি ল'ব পৰা নাই।
অঁ সেইটোৱে। তাকে আজি ইয়াত বুলি নহয় আৰু চবতেই সেইটো বস্তু।
অ আজিকালি সেইটোৱে মানে মানুহক পইচাই মেইন আও পইচা লাগে বাকী
অঁ নিজৰ সুবিধাৰ কাৰণে গছ গছনিবোৰ কাটি পেলাইছে।
উম আৰু তোমাৰ গাড়ীও মানুহ বিলাকে গাড়ীও ইমান মানে প্ৰা পাব্লিক ট্ৰান্সপৰ্ট থাকিও চব এই নিজৰ নিজৰ গাড়ী ব্যৱহাৰ কৰে। কানে চবফালে মানে প্ৰদূষণে এতিয়া আৰু।
অ মানুহৰ মানে একে আজিকালি প্ৰত্যেকখন ঘৰতে এখন এখন গাড়ী থাকে। কিবই, গাড়ীখনে মানে মেইন হৈ গৈছে আৰু গাড়ী থাকিব গাড়ী লোৱা মানে কি আৰু এই প্ৰদূ্ষণ প্ৰদূষিত কৰা বায়ু।
সেয়াই আৰু এইটো তোমাৰ এতিয়া উশাহ ললেও বেমাৰ হয় হে আজি কালি, যিহে দিন কাল আহিছে।
অঁ আমাৰ ইয়াতেতো অকন কমেই বাৰু। বাহিৰৰ যে এইবিলাক অ দেল্হি ইফালে আমাৰ গুৱাহাটীতে কিমান ভিৰ হয়।
তুমি মাস্ক নামাৰাকে থাকিব নোৱাৰা।
অঁ আৰু সেইটোতো সেইটোৱেই ধূলিটো ধূলি মানে মানুহৰ কিবা এমাৰ্জেঞ্চি থাকিলেও যি গাড়ী ৰাস্তা।
অঁ অ' সেইটোয়ে মানে কালি মই এনেকে তোমাৰ টাউন গৈছিলো ঘূৰি আহোঁতে তোমাৰ যামৰ কাৰণে এখন এম্বুলেন্ঞ্চ পৰা হৈ যাব পৰা নাই সেই
অঁহহ'। এ এ বেয়াটো কিবা মানুহৰ যদি কিবা এমাৰ্জেঞ্চি বা কিবা এম্বুলেন্ঞ্চ এম্বুলেন্ঞ্চ যাবলৈ মানে ইমানো ভিৰ হ'ব নালাগে আৰু জাগা বিলাক।
পাৰ হৈ যাব দিব লাগে মানুহ বিলাকৰ জ ৰাস্তাই
আৰু আজিকালি মানুহ বিলাকে এনেই ওলাই যায়। চব মানুহ সন্ধিয়া ওলাই যাবয়ে, অঁহহ'।
গাড়ীখন লৈ যায়।
অ' খোজ কাঢ়ি নাযায় গাড়ীখন দি মানে চকৰ লগাব আৰু।
মানে নিজৰ পৰিশ্ৰম নকৰে আৰু চব আৰামত লাগে।
অঁ সঁচাই এ মানে এক কদমো খোজ নাকাঢ়ে। ওচৰত যাব লাগিলেও মানে স্কুটি বাইক ত যাব বা টমটম ল'ব।
আগৰ মানুহ চাইকেল লৈ ঘূৰিছিলে, আজিকালিটো মানুহে চাইকেলে নিকিনে।
অঁ চাইকেল চাইকেল চলোৱা দেখিবই নাপাওঁ যে আগতে আমি সৰুতে একদম কেনেকুৱা চাইকেল চলাও, অঁ।
এতিয়া সৰু পোৱালি বোৰক সৰু সৰু গাড়ী বিলাক কিনি দিব।
অঁ বাইক লাগিব সৰুতেই স্কুটি ল'ব।
আছে বাইখন লৈ ল'ব।
অঁ মেট্ৰিক নিদিয়াকে ল'ব সেইদিনাখন দেখিছো আমাৰ লগৰ আমাৰ ভাইটিৰ লগৰটোৰ
উম।
একেবাৰে বাইক লৈছে একে মই কৈছো তাক কৈছো মেট্ৰিক নিদিয়াকে সি বাইকে ললে।
এই ঘৰত কাজিয়া কৰি কৰি এইবিলাক পোৱালিয়ে।
উম এ মাক বাপেকো মানি ল'ব নালাগে ন এইবিলাক বস্তু।
অ ঘৰত খোৱা বোৱা নকৰাকে থাকিব মাক বাপেকে চাব নোৱাৰে ন।
সেইটোৱে উপায়ো নাই।
ল'ব লৈ লোৱাত আকৌ যিটো স্পীডত চলাব। কবাত মাৰি পেলাই নিজৰ লাইফটো বৰবাদ মা মাক বাপেকৰোঁ লাইফটো চেছ কৰে।
অঁ সঁচাই সিটো মৰি যাব কিবা এটা হব কিবা নহব মাক বাপেকে একো যদি নহয় বাৰু ঠিকে আছে মাক বাপেকে চালে কিবা যদি হয় কিমান দুখত থাকিব মাক বাপেক।
আৰু নিজৰো নিজৰ বেলেগেও লাইফটো বেয়া কৰে ন কোনোবা ভাল লৰা এটা ক আহি থাকিব তাক গৈ মাৰি দিব বুলি।
অঁ সেইটোয়ে তেনেকে কিমান মানুহ মৰিছে। এইফালে বেলেগ জাগা নাযায় নহয় পাহাৰৰ ফালেহে যাব।
অঁ এইবাৰ গৰম দিনত অৰুণাচল যাব চব।
অঁ অৰুণাচল যাব ক'বাত যাব শ্বিলং যাব ক'বাত যাব।
আৰু তাত তাত তাত গৈ পেলাই এতিয়া ইমান মানে পানী বেছি ন, তাত গৈ ত' নদীত সাঁতুৰিব।
অ স তেনেকে কিমান কেচ শুনি থাকো আজিকালি।
এ পোৱালি বিলাকে বুজি নাপায় পোৱালিবিলাকে।
অ পোৱালি বিলাকো বুজি নাপায় কিনো আৰু হব এই সোপাৰ।
এই বিলাক কৰি পঢ়া শুনাও নকৰে এইবিলাকতে মানে চব ভৰি পৰে একদম।
অ আজিকালি ঘুৰা- ফুৰা পৰা ধাণ্ডাটো বেছি পঢ়া - শুনা ইমান নাই। টিউশন গলেও আজিকালি বাইক লৈ যায় পোৱালী বিলাকে বাইক স্কুটি। আহ আমি আহ। আমি একেবাৰে খোজ কাঢ়ি গৈ যাওঁ কিমান কিমান দূৰ।
তাকে তাকে চাইকেল লয় যাওঁ টিউচন কৰিবলে।
অ মানে তই ঘপককে পৰিৱৰ্তন হোৱাতে মানে। মানে আমাৰ পিছৰ অ অ আমাৰ পিছৰ মানুহখিনি মানে একদম কিবা ফা বহুতকে চেঞ্জ হৈ যোৱাত।
মানে বহুতকে উন্নত হৈ গল ইহঁতে।
অ বহুত উন্নত হৈ গল ঘপকে মানে আমাৰ লৈকে ঠিকে আছিলে অকমান। আমি ইমান ক্লাছ নাইন টেনত আমি ইমান মোবাইলো পোৱা নাছিলো। সিহঁতে এতিয়া যেনেকে লয় মানে নিজৰ মোবাইল এটাকে ল'ব কিনিব।
আমিতো মেট্ৰিক পাছ কৰা আমি হায়াৰ ছেকেণ্ডেী পাছ কৰি মোবাইল লৈছিলো।
অ মানে দূৰত থাকিব লাগিলে দিয়ে আৰু যেন তেনেকে। কিবা এটা সৰু সুৰাকে কিবা এটা দিব।
অ এই নাইনটিন মাত ছেভেন ওৱান টু পালিও থাকিব।
অ সিহঁতে এতিয়াই তোমাৰ ৰিলচ বনাব কিবা কৰিব।
সেইবোৰ গেম খেলিব কিবা খেলিব আৰু সেয়াই। কৰিলেতো ঠিকে বেয়া ইউজ কৰিলেহে বেয়া হয় আৰু।
অ আজিকালি অ বেটিং কৰে পোৱালি বিলাকে চব।
উম সেইবিলাকৰ অ। পইচা লগাই কিবা কিবি ভালকে ইউজ কৰিলে ভালেই।
কিমান কষ্ট কৰি উপাৰ্জন কৰি
অ সেই তেনেকে মা বাপেকৰ পইচাবোৰহে উৰাই দিয়ে আৰু।
উম।
সিহঁতে সৰুতে একো বুজিও নাপায় মানুহ বিলাকে ভুলাই দিয়ে।
সেইটোৱেইত কথা সেইটোৱেই কথা।
অ‌ সেই।
সেইকাৰণে মাক দেউতাকে মাক দেউতাক দিবও নালাগে মোবাইল কান্দিছে কান্দিব।
অ অকমান মানে অকমান সিহঁতক চলো দিব নালাগে সেইটো বস্তু খুজি পেলাই কান্দাৰ। অকমান অ সিহঁতে সেইটো কা চল পাইছে জানে। কান্দিলে দিব বা কিবা ভাত নাখালে দিব সেইকাৰণে সিহঁতে এইটো কাম কৰে সিহঁতে পাব বুলিয়ে আৰু দিও দিয়ে সেই তেনেকে।
অ ইয়া এতিয়া আমাৰ ইয়াতে কিছুমান বাইক লয় মুঠতে ঘৰৰ পৰা ওলাই গুচি যায়।
উম।
ক্ষমা কৰিব নালাগে আৰু ন যিহেতু।
অ এই সেইটোয়ে ন মাংল পৰা শিকাবও লাগে সেইটো বস্তু। অঁ, কৰিবলে ঘৰৰ মানে মাক-বাপে বাপেক যি নহওঁক ঘৰৰ পৰিয়ালটোৱে শিকাব লাগে আৰু। তেনেকা নকওঁ সৰুৰে পৰা।
নিজ ভাবিব লাগে আও।
অ', আজিকালি মানে বেয়া সংগ বিলাক পায় ন, লগৰ-চগৰ বিলাক।
আৰু এই মানে ইউটিউব, ইউটিউবৰ ইনফ্লোয়েন্সাৰ চাবা ত সিহঁতৰ লাইফ-ষ্টাইল বিলাকে।
অ সেইটোয়ে ইটোৰ-সিটোৰ চাওঁতে চাওঁতে মানে তেনেকা হৈ যায় আৰু, তেনেকুৱাই আৰু সেই যি চব ফালৰ পাই
আমি ক'লে নহ'ব ন আমাৰ কথানো কত শুনিব সেই
অ', সেইটোয়ে আৰু। আমি-আমি কলো যে আমাক কোৱা, মাক-বাপেকৰ নুশুনে, আমাৰ বাহিৰা কথা ক'ত শুনিব?
তহঁতে কি জান বুলিয়ে ক'ব আমাক?
অ', তহঁতে কি জান? আমাৰ লগৰ বোৰে লয়, ইটোৱে ল'ব, সিটোৱে লব।
অ' সেইকাৰণে মোকো লাগিব।
সেই নাই কব লাগে, তেনেকে কৰিব পোৱালিবিলাকে।
সেইয়াই
ধ্বংসৰ পথত যায় তেনেকেই, এটা এটাকে কৰি।
উম। বাকী কাইলৈ ইণ্টাৰ্নশ্বিপ নাই ন আমাৰ?
অ' কাইলে নাই বাৰু, পৰহি পৰা আছে নেকি।
এদিন এদিন নগলেও শান্তি পাম দিয়া আলপ।
অ', সচাই সেইফালে যোৱা মানে একদম ধূলিটো-ধূলি তাতে গৰমত, ৰ'দত
যিহে ৰ'দ
অ', যিটোহে ৰ'দ দিয়ে একদম অশান্তি লাগি যায়। অহা-যোৱা কৰিবলৈ। উম, গা-বেয়া কৰে বহুত।
উম।
তাকে বাকী, ভা ভাত-চাতটো দেৰি আছে খাবলে?
ভাত বনোৱাই নাই, বনাব লাহে-ধীৰে।
অ' দেৰি আছে, আমাৰো দেৰি আছে বাৰু। দেৰি আছে, উম' তাকে। বাকী ঘৰত চবৰে ঠিকে আছে?
কি কৈছা?
ঘৰত চবৰে ভালে আছে?
অ' ভালে ভালে, তোমালোকৰ ভাল?
অ' অ', আছে আছে, ভালে আছে এতিয়া বাৰু।
কেৰিয়া
এতিয়া বাৰু, দিয়া ঠিকে আছে। অ' অ', দিয়া ঠিকে আছে। অকে অকে, দিয়া। ঠিক আছে, বাই বাই!
উম' বাই!